এ উম কোৱা, এনেই আছো, তুমি? ব্ৰেক আপ দি দি, ব্ৰেক আপ।
চাহ খালানে?
উম, খালো। তুমি খালা?
উম, খালো। খবৰ ভালনে?
খবৰ ভাল, খবৰ ভালে দিয়া। তোমাৰ?
মোৰো ভালে দিয়া। ঘৰৰ পিনে ভালনে?
উম, ভালে।
উম।
বাকী, এতিয়া বৰষুণ আহি আছে ন? ভাত খালোঁ। তুমি খালা?
উম, খালো ৰবা।
তোমালোকৰ ফালে বৰষুণ আহিছে নে?
উম, আহিছে।
অ, আমাৰ ফালেও অলপ- অলপ আহিছে। এ হয় ভালেই হৈছে। বৰষুণতো খেতি বাতিত অলপ সহায় হৈছে।
অ, বৰষুণ পালে ধান বোৰো ভাল হ'ব এতিয়া।
অ, এতিয়াতো ধান খেতি কৰাৰ সময়।
উম। ধানবোৰ সেউজীয়া হৈ উঠিছে। এতিয়া আৰু নতুনকৈ পানী পৰি।
হয়- হয়। আজিকালি প্ৰায়ভাগতো খেতি, আজিকালি প্ৰায়ভাগতো খেতি নকৰাই হৈ গৈছে।
উম, তুমি ঠিকে কৈছা। আজি আজিবিলাক বিজনেছ কৰা কৰিছে।
হয়- হয়। আচলতে আমি ধান খেতিও কৰিব লাগে। কাৰণ আমি ধান খেতি কৰিলেহে আমি ভাত খাব পাৰিম। আৰু আমাৰ প্ৰধান খা আহাৰেই আমাৰ খাদ্যই হৈছে আমাৰ ভাত। আমি খেতি নকৰিলে কেনেকৈ ভাত খাব পাৰিম। আমি খেতি কৰো আজি আজিকালি মানুহে ইনকাম যথেষ্ট কৰে। কিন্তু আজিকালি মানুহৰ খেতি- বাতি কমি গৈছে। আমি আচলতে খেতি- বাতি কৰিব লাগে। আৰু খেতি- বাতি কৰিলেও আজিকালি এনেকুৱা হৈ গৈছে, যে কিছু বহুত সংখ্যাক কমেহে খেতি কৰে। আৰু যিবিলাক খেতি কৰে সেইবিলাক খেতি আজিকালি ধৰি লোৱা, ৰাসায়নিক সাৰ এইবিলাকেৰে খেতি কৰে। আচলতে আমি এইবিলাকেৰে খে খেতি কৰিব নালাগে। আমি আচলতে জৈৱিক সাৰেৰে কেঁচু‌সাৰ এইবিলাকেৰে খেতি কৰিব লাগে।
হয়, তুমি ঠিকে কৈছা। আজি- আজি আজিকালিতো এই সাৰবিলাক নিদিয়াকৈ খেতি নকৰে কোনেও। সাৰ দিয়ে খেতি কৰে।
হয়- হয়।
আগতে হাল বাইছিল গৰুৰে। এতিয়াতো ট্ৰেক্টৰ।
হয়- হয়। আচলতে আমি এই যিটো আমাৰ জৈৱিক সাৰৰে খেতি কৰিব লাগে। কাৰণ জৈৱিক সাৰ হ'লে খেতি খেতি কৰিলে আমাৰ, মানুহৰো বেমাৰ আজাৰ নহয়। আৰু আজিকালি প্ৰায়ভাগ ৰাসায়নিক সাৰৰ খেতি খেতি কৰাৰ ফলত এনেকুৱা দেখা গৈছে যে প্ৰায়ভাগ বেমাৰৰ সৃষ্টি হৈছে আৰু আজিকালি মানুহে খেতি অ খেতি সেই খে খেতি বা সেই যিটো ফল সেই ফলটো খাই বিভিন্ন ধৰণৰ বেমাৰত ভুগিব লগা হৈছে ধৰি লোৱা যেনিবা ধৰণৰ কেঞ্চাৰ বা আজিকালি প্ৰায়ভাগতো জ্বৰ চৰ্দি হৈয়ে থাকে এইবিলাকৰ ফল হৈছে আমাৰ খাদ্য আমি ভাইক ভাল খাদ্য খালেহে আমাৰ শৰীৰটো ভালে থাকিব পাৰিম তেতিয়াহে আমি ভাল কাম বা খেতি কৰিব পাৰিম বা আমাৰ এটা ভাল চিন্তাধাৰা আহিব কাৰণ আজিকালি যিবিলাক আমাৰ আমাৰ যিবিলাক আজিকালি দে কীটনাশক দ্ৰব্য দিয়া খেতি হয়, অকল ধান বুলিয়ে নহয় যিবিলাক আমাৰ খেতি কৃষকে খেতি কৰে। সহজতে ফল পোৱাৰ আশাত যিবিলাক ধৰি লোৱা এ যিকোনো কেঁচা চব্জি হওক সকলো বিলাক শাক -পাচলি এইবিলাক কম দিনতে ডাঙৰ হয় তাৰ বাবে আজিকালি কীটনাশক দ্ৰব্য মাৰে এইবিলাক খোৱাৰ ফলত মানুহৰ যথেষ্ট বেমাৰ- আজাৰ হৈছে, আচলতে এইবিলাক আমি দিয়া খাদ্য খাব নালাগে আৰু মানুহক এনেকুৱা হৈ গৈছে যে আজিকালি বজাৰত কিনিব গ'লে কম দামত পোৱা বস্তুটোহে কিনে আচলতে তেনেকুৱা কৰিব নালাগে, আমি আচলতে ভাল বস্তুটো অলপ হে খাব লাগে ভাল বস্তুটো খাব লাগে বা অলপ দামত হ'লেও খাব লাগে। আজিকালি মানুহে এইটো চাই যে কম দামত পোৱা বস্তুটো চাই ইয়াৰ ওপৰত তুমি কি ক'বা?
উম তুমি ঠিকে কৈছা, আজিকালি মানুহে কম দামত পোৱাতো চাই আৰু লাগে বেয়া বস্তুয়ে খাব কম দামত খাব।
হয় হয়।
ৰাসায়নিক দিয়া ৰাসায়নিক সাৰ দিয়া বস্তুবিলাক খাব। খাই বেমাৰ বেমাৰ হ'ব। লাগে মেডিকেলতে পইচা সেদাব কিন্তু ভাল বস্তু কিনি নাখায়।
হয় হয়।
আৰু এইটো গো গোবৰ সাৰ দি কিনে কিনে খেতি কৰিছিল এতিয়া ৰাসায়নিক সাৰ দিয়ে।
হয় হয় আ আৰু ৰাসায়নিক সাৰ দিয়াৰ ফলত মাটিৰ উৰ্বৰা শক্তিটো কমি গৈছে আৰু আজিকালি মাট যি প্ৰদূষণো হোৱা দেখা গৈছে, আৰু মাটি যেতিয়া আমাৰ ভূমি প্ৰদূষণ হ'ব বা তেতিয়া আমাৰ বৰষুণেও যেতিয়া লাগে আমাক তেতিয়া বৰষুণো নিদিব। এইবিলাক ৰাসায়নিক সাৰ দিয়াৰ ফলত মাটিৰ উৰ্বৰা ধৰিলেও ধানৰ খেতি ভাল নহব আজিকালি সাৰ দিলে সাৰ নিদিলেতো খে তিয়ে নহয় আৰু ই আগতে সাৰ দিয়াৰ ফলত এতিয়া তেনেকুৱা হৈ পৰিছে আৰু যথেষ্ট পৰিমণে এতিয়া যেতিয়া ধৰিলোৱা সাৰ চিতিয়াই থাকিব তে এতিয়া আমাৰ পিছলৈ আকৌ সাৰ নিদিয়াকৈ খেতিয়ে খেতি কৰিবই নোৱাৰিব। আচলতে আমি খেতি কৰিব লাগে আৰু ধৰিলোৱা আমি যিখিনি বজাৰৰ পৰা শাক- পাচলি কিনো সেই শাক- পাচলি খিনি আমি আচলতে ঘৰত ধৰি লোৱা বিভিন্ন ধৰণৰ মাটি পৰি আছে সেইবিলাকতো আমি খেতি কৰিব পাৰো ভালদৰে বা
তাতো খেতি কৰিব পাৰো শাক-পাচলিৰ বা জলা খেতি কৰিব পাৰোঁ জলকীয়া।
হয় হয়।
জলকীয়া, আলু নিজৰ ঘৰত লগা বস্তুখিনিতে আমি খেতি কৰিব পাৰোঁ ঘৰতে এনেই বহি থকাতকৈ।
হয় হয়, আজিকালি মানুহে কষ্ট নকৰে। আজিকালি মানুহে ফ্ৰী বস্তু খাই খাই মানে কষ্ট কৰিব নোৱাৰা হৈ গৈছে, যাৰ ফলত বেমাৰৰো বৃদ্ধি হৈছে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে যাৰ ফলত আজিকালি মানুহ বিভিন্ন ধৰণৰ মৃত্যু মুুখত পৰিব লগা হৈছে। কিছুমানৰ মাথা ঘূৰা এইবিলাক বেমাৰৰ সৃষ্টি হৈছে আৰু সৰু সৰু আজিকালিতো কি কেঁচু এটা জন্ম হলে কেঁচুৱা এটা দেহত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰে দেখা দিয়ে। আৰু কাৰণ সৰু কেঁচুৱাটাৰ দেহত ইমান ডাঙৰ বেমাৰ হোৱাৰ কাৰণ তেওঁৰ মাতৃ কাৰণ তেওঁ যিবিলাক খাদ্য খাদ্যৰ গ্ৰহণ
সাৰ দিয়া বস্তু খায়, তেওঁ যদি সেই সময়খিনিত ভাল ৰাসায়নিক সাৰ নিদিয়া বস্তু খায়। ভাল শাক পাচলি খাই সাৰ নিদিয়া।
হয় হয়।
এতিয়া সেই কেঁচুৱাটোৰ সেই বেমাৰকেইটা নহয়।
হয় হয়, আৰু সেই কিছুুৱটোৰ বেমাৰ হোৱাৰ প্ৰভাৱ মাকৰ মাকৰ এই খাদ্যৰ পৰাই প্ৰভাৱ পৰিব আৰু আচলতে আমি খেতি কৰিব লাগে খেতি কৰিলে আমি খেতি কৰিলে আমি ভালকে খেতি কৰিলো খেতি কৰিলে আৰু আমি দুই চাৰিজনক নি কিছিল জৈৱিক সাৰৰে বা কেঁচু সাৰৰে খেতি কৰা শিকোৱা শিকালো আৰু তেওঁলোকক বাঢ়ি আহিল আচলতে আজিকালি মানুহে এনেকুৱা হৈছে খেতিয়ক বহুত ন তলৰ তলৰ মানুহ বুলি ভাবে।
উম তুমি ঠিকেই কৈছা।
খেতি কৰা খেতি খেতি কৰিলে মানুহ সৰু হৈ নাযায়টো, আজিকালি মানুহে খেতি যিবিলাকে খে তি কৰে তেওঁ বিলাকক বহুত সৰু মানুহ বুলি ভাবে আচলতে সেইটো নহয়। আহ অকল এটা ডাঙৰ চাকৰি কৰিলে যে ডাঙৰ মানুহ হব সেইটো কথা নহয়, কৃ কৃষক নহলে মানুহ কেনেকৈ জীয়াই থাকিব।
আমি খেতিয়কৰ বাবে খাই থাকিব খাই থাকিব পৰা হৈছো এতিয়া বা খাই আছো।
হয় হয়। আমি আচলতে খেতিও কৰিব লাগিব, আৰু খ ভাল খেতিও কৰিব লাগিব আৰু আমি সেই খে তি কৰি পেলাই আমি ভাল আমি নিজেও খালো আৰু দুই চাৰিজনক খোৱালোও আমাৰ বেমাৰো নহব, আৰু আমি যিবিলাক যিটো আমাৰ নতুন প্ৰজন্ম সেই প্ৰজন্মক শিকাব লাগিব যে খেতি কি বস্তু ত' আজিকালিতো প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ধান কি ধান কি কি ধান আছে এইবিলাক চিনিয়ে নাপায়, কাৰণ আজিকালি মানুহে টকা পইচাৰে বজাৰত আহি বস্তুবোৰ কিনিব কম দামত লৈ গুচি যাব তেনেকুৱা নহয়, আচলতে আমি খেতি কৰিব লাগিব। খেতি কৰিলেহে আমাৰ স্বাস্থ্য ভালে থাকিব বা আমি ভাল খাদ্য খাব পাৰিম। ৰা আমি জৈৱ সাৰেৰে খেতি কৰিল ইায়াৰ ওপৰত তুমি কি কবা?
এতিয়াতো খেতিয়ে কৰিব লাগিব, খেতি নকৰিলে কেনেকৈ খাব আমি। এতিয়া কোনোবাই চাকৰি কৰি কৰিছে। চাকৰি কৰাৰ দে পুতেকটো যে চাকৰি কৰিবলৈ সেইটো কথা নহয় ন। খেতি কৰিও খাব পাৰিব।
হয় হয়।
সি আমি যদি এটাই খেতি কৰো দুটাই খাওঁ। তেতিয়া নহব, দুটাই খেতি কৰি এটাই খালে কথা নাই। তেতিয়া তুমিও খালা তোমাৰ দেউতাও খালে। এনেকে নহ'ব ন'।
হয় হয়, আজিকালি বজাৰতো ৰাসা
কৰা সংখ্যা কমি যাব।
হয় হয়, তেতিয়া বহুতো ধৰণৰ নাটনি হ'ব।
উম
যাৰ ফলত মানুহৰ যি যিটি খাদ্য খাব তাৰ ফলত মানুহৰ বেমাৰে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব।
উম, তুমি ঠিকে কৈছা।
আৰু এই বেমাৰৰ বেমাৰৰ মেইন কাৰণে প্ৰধান কাৰণে হৈছে আমাৰ কিছু খাদ্য, আৰু আমি ভাল খাদ্য খালে আমি ভাল শৰীৰ বা ভাল স্বাস্থ্য এটালৈ থাকিব পাৰিম আৰু ভাল মানসিকতা বা ভাল চিন্তাধাৰাৰে থাকিব পাৰিম
আমি খেতি কৰিব লাগিব আৰু খেতি কৰিব ভাল খেতি কৰিব লাগিব আৰু আমি দুই চাৰিজনে শিকাব লাগিব যে আমি ৰাসায়নিক সাৰ দি কিনে আমি জৈৱিক সাৰৰে খেতি কৰিব পাৰো বা বিভিন্ আজিকালি বিভিন্ন ধৰণৰ সেই ওলাইছে বা কেঁচু সাৰ ওলাইছে সেই সাৰও যে আমি খেতি কৰিব পাৰো সেইটো আমি শিকাব লাগিব
এতিয়াতো কিবা গছ কিবা খেতিত তোমাৰ সেই ঘাঁহ গজিছে উশাত মাৰি দিয়ে
হয় হয়
হে হে
আজিকালিতো প্ৰায়ভাগেতো খেতি নকৰেই আৰু এনেকুৱা হৈ গৈছে যে তি কৰিলে তেওঁক আজিকালি মানুহে লগ নিদিয়ে বা তেওঁলোকক খেতি কৰা বুলি হাঁহে আচল্ততে সেইটো নহয় খেতি কৰিলে এজন খেই মানুহ নহয় খেতি কৰি মানুহ এজন ডাঙৰ মানুহ বা ভাল মানুহ হ'ব পাৰি বা লাভৱান হ'ব পাৰি
যদি তুমি অলপমান খেতি কৰা তোমাৰো ভাল তোমাৰো ঘৰৰ খোৱাটো হৈ থাকিল তেওঁৰো হৈ থাকিল এই খাঁওহতকৈ যি তুমি হাতখন আগবঢ়াই দিলা বল মইয় কৰো তোৰ লগত
হয় হয় তোমাক দেখি আৰু দুই চাৰিজন আগ
অ', আৰু দুই চাৰিজন আহিল হয়
সেই চাৰজন সেই দুই চাৰজনক তুমি শিকালেও জৈৱিক পদ্ধতিৰে কেনেকৈ খেতি কৰিব পাৰি বা কেঁচু সাৰৰে কেনেকৈ খেতি কৰিব পাৰে সেই দুই চাৰিজনে আৰু দুই চাৰিজনক শিকাব তেনেকৈ আমাৰ কৃষকৰ সংখ্যাও বাঢ়ি যাব আৰু আমি ভাল খাদ্য খাবলৈ পাম কিন্তু আজিকালি সমাজত সেইটো হোৱা দেখা নাযায় এনেকুৱা হৈ গৈছে যে ৰাসায়নিক সাৰৰে কম দিনত খেতি কৰে কম দিনত খেতি কৰি আমাক যিবিলাক এইবিলাক আমি যিবিলাক বজাৰৰ পৰা কিন্তু সেইবিলাক আমি বেয়া খাদ্যবিলাক খুৱাইছে
যাৰ ফলত আজিকালি মানুহ ধৰি লোৱা চল্লিশ বছৰ বা পঞ্চাশ বছৰ এই কেইদিনমান থাকিয়ে মানুহে মৃত্যু বৰণ কৰিব লগা হৈছে সৰু সৰু কেঁচুৱ বিলাকৰ বেমাৰ হৈছে
চল্লিশ বছৰ পঞ্চাশ বছৰলৈতো নাথাকেই
হয়, হয়
আগতে এশ এশ বি বছৰমানলৈকে থাকিছিলে
হয় হয়
আগৰ মানুহবিলাকতো ইমান অসুখ নাছিল এতিয়াৰ মানুহ যিমান অসুখ হৈছি
হয়, হয় আজি আমি ভাল ভালদৰে খেতি কৰিব লাগিব আৰু দুই চাৰিজনক শিকাব লাগিব তেতিয়াহে আমাৰ কিছ এইফালে শৰীৰো ভালে থাকিব সমাজো ভালে থাকিব আৰু দেশৰো উন্নত তি হ'ব কাৰণ আমাৰ অসম যিহেতু ধানৰ ধান খেতিৰ কাৰণে সেই আৰু চি ধান খেতিৰ বাবে চিনাকি আমি এই চিনাকীটো আমি তললৈ নামি যাবলৈ দিব নালাগিব আমি ধান খেতিৰ দ্বাৰাই উঠি আহিব লাগিব কাৰণ যিহেতু আমাৰ অসমৰ প্ৰধান খেতি ধান
আৰু আমি ভাল খেতি কৰিবলৈ ৰাসায়নিক সাৰ নিদিয়া খেতি জৈৱিক পদ্ধতিৰে খেতি কৰো দুই চাৰিজননে শিকোৱাৰ লগতে নতুন প্ৰজন্মক শিকাব লাগিব
উম তুমি ঠিকে কৈছা। আজিকালি মানুহবিলাকে কি কৰিছে ধান ধানৰ খেতি নকৰি লাগে ৰুটিয়ে খাব ধান ধান খেতি নকৰে। ৰুটি খাই কিনে পেট ভৰাই থব, বা কিবা বেলেগ খাব।
হয় হয় তুমি ঠিকে কৈছা। যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে। বাকী দিয়াতে পিছে তোমাৰ লগত কথা পাত তি ভাল লাগিল। পিছলৈ কথা পাতিবলৈ চেষ্টা কৰিম। ধন্যবাদ।